হেল্ল', হেল্ল',
চানে,
শুনিছো। উম তুমি, মই এনেই তোমাৰ ভাতকেইটা খাই পেলাই ৰখিছো। তুমি,
অ মই বোলো ভাত খাই আছোঁ
অহ অহ পৰীক্ষা কেনেকা গ'ল
আজি ভাল হোৱা নাই উম ফুৰ্তি পায় মোৰ বেয়া লাগি যায় এইখন মনত পৰিলে
হয় নি
উম
সময় নহ'ল নে লিখিব নোৱাৰিলা
সময়ো নহ'লে লিখিবও নোৱাৰিলোঁ
উম
একে একে হল তাৰমানে মোক এক্সট্ৰাকে নি মেলি হল ফাৰ্ষ্ট টিয়াৰ লগত বহাই দিলে গৈ ফাৰ্ষ্ট টিয়াৰ থাৰ্ড টিয়াৰ লগত তাৰপিছত ফাৰ্ষ্ট টিয়েৰ ইমানে সুধি থাকে ইমানেই সুধি থাকে সিহঁতৰ পৰা একো লিখিবও নোৱাৰি
অহ
তাপিছত এনেকে মই নোৱাৰিৱে মই লিখিবলে আজি একো ভালকে
অহ অহ অহ অহ তোমাক অকলে দিছে নে আৰু কাবাক কাবাক নি বেলেগত পেলাইছে
অকল মোক নিছে
উম
আৰু পাৰ্থক নিছে
অহ
আৰু এজন এনেম এজনী যে আছিলে
অহ
তাইক বাও আগৰ পৰাই তাই তাইৰ চিট তাতে পৰিছিলে বাও আজি মোক আৰু পাৰ্থ পাৰ্থক নিলে মই কিয় বুজি নাপালো মোক নিবলৈ কি হেঁ পালে হেতক মই তোৰ কাৰো লগত কথা কথাও নাপাতোঁ আমি জানা ভালখিনি মই আগে পিছে বহু যদিও আমি তেনেকৈ কথা নাপাতোঁ তো একে লাষ্টতহে যোনবিলাক যে এক নম্বৰ কুৱেশ্যন থাকে সেয়া যেনেবা তাকো আমি ডিচ ত মানে তেনেকে ডিক্যশ কৰা নহয় কিয় নোৱাৰিলে তেনেকে এট এটা দুটা সোধা হয়
পতা হয় মানে অহ
উম
উম উম উম উম নিদিত বৰ্তমানে পাছ কৰিবা নে
নকওঁ চাগে
উম নকৰিলেও তো বহুত কথা শুনাব নহয় তোমালোকক।
হয় সেইটোৱেতো
উম, উম। আজি বিষয়টো কাৰ ভাগৰ আছিলে মেমৰ ভাগৰ নে ছাৰৰ ভাগৰ?
আজি উম তো মানে আজি যোনটো বিষয় তাৰমানে আজিৰ বিষয়টোত মেমজনী গ'লগৈ।
অহ
তাৰ পিছত এতিয়া মানে গোটেই ছাৰ, মেম খিনিয়ে ভগাই ভগাই এটা এটা পাঠ লৈছে। এতিয়া কাৰোৰে নহয় মানে।
অহ এতিয়া বহি চাব কোনে তেন্তে?
চবেই বোলে নিজৰ নিজৰ পাৰ্ট কেইটা
উহ উম উম।
যোনে যোন কণ পঢ়াইছিলে সেইকণ- সেইকণ চাব বোলে।
উম, উম।
নহয় ভগাইয়ো ল'ব পায় এজনী বহি। কেইটামান তাৰমানে, কেইজনীমানৰ বহি এটাই চাব চাগে, কেইজনীমানৰ বহি এটাই চাব চাগে তেনেকেও হ'ব পায়।
অ, অ।
মই আজি একদম মই লিখিব নোৱাৰিলোঁ।
তাকে তুমি চাই যোৱা পৰাও নাহিলে নেকি?
আহিছিলে।
উম
এ এক নম্বৰ কুৱেশ্বন কেইটাহে চাই যাব পৰা অহা নাই, বাকী খিনি চাই যোৱা পৰাই আহিছিলে। কিন্তু মানে তেনেকে তুমি কুৱেশ্বন পাই ব সময়ো নহ'লে আৰু যেতিয়া বাৰে - বাৰে তোমাক সুধে তেও ভাবি ভাবি ই-ইনেওতো ইমানতু এতিয়া মুখস্থ নাথাকে নহয়, মুখস্থ কৰি লৈছো। সি যাম বুলি হয় নে নাই কোৱা। সেইটোৱে ভাবি ভাবিহে লিখিম তাত যদি চবে তোমাক কোৱা পিছফালৰ পৰা এ আগফালৰ পা এনিটাইম যদি কিবা কিবি সুধিয়ে থাকে ক'ৰ পৰা লিখিব পাৰি, পাৰিবা কোৱাচোন?
তেতিয়া মেম হঁতে নেদেহে দেখা- তেতিয়া মেম হঁতে সবে দেখিছো হা! তেতিয়া সিহঁতক কথা নাপাতিবি বুলি কোৱা নাই আকৌ
উম।
হয় যে পাৰ্থ যে এইজনী যে আছে যে সিহঁত কেইটাকো মোৰে মোৰ মাজত বহাইছে।
কিয়?
এ সিহঁত তে এতে পাৰ্থক বহাইছে চবতছে আগ বেঞ্চত।
উম
তাৰপিছত আ ইজনীৰ লগৰকো বহাইছে একে লাষ্ট বেঞ্চত। আমাৰতো ৰুম কেইটা ডাঙৰ ডাঙৰে।
কিয়?
একে এটা ইমূৰৰ এটা সিমূৰত তেনেকুৱা। কিন্তু বাকী বিলাকতো ইটো ৰুমত চব একেলগেই আছে। অকল আমাৰ তিনিটাক নি নো কি পালে সিহঁতি?
তাকে হে।
লগৰ তাই বাৰু এ এনে এম তাইক বাৰু কালিৰ পৰাই নিছে সেইটো বেলেগ কথা।
উম
কিন্তু আজি আ মোক পাৰ্থবক কথা পাতি আছিলে হা পাৰ্থয়ে চবে পাৰ্থবক সেইকাৰণে নিলে, কিন্তু মোক কিহৰ কাৰণে নিলে?
জানা পাই অ
তাৰ। কালি মানে লাইনো গৈছিলে! আৰু হেইটো ৰুম মানে অলপ গৰম হা আগতে আমি বহি থকাটো আজি যোনটোলৈ অনা হৈছে! মানে ফেন চেলি থাকে! মই বহা জেগাকনত
উম।
সেইকাৰণে বতাহ পাই মেলি আমাৰ মানে বেলেগ মানে লগৰে কৈছিলে হা দে গৰম উঠিছে! বুলি মই কোৱাও নাই! মেমে আহি পেলে মোক কি কৈছে, এতিয়া বতাহ পাইছা নহয়! এতিয়া কমপ্লেইন নকৰিবা! বোলে তেতিয়া মই কৈছোঁ! মেম কমপ্লেইন কৰাও নাছিলোঁ!
সেইটো ভাবিকে আনিম আনিব পাৰে।
অ', শুব পাৰা।
অ'
খালি ইজনীয়ে ক'লে! বা ময়ে ক'লোঁ বুলি ভাবি লবা।
হ'ব পাৰে! হয়তো ভাবি পেলাই ভুলতে লৈ আহিব পাৰে!
এতিয়া কাইলে কি আছে?
কাইলে চাইল্ড হেল্থ
অ'
শিশুৰ ওপৰত।
গম পাইছোঁ!
কাইলৈ মোৰ একেটাই হ'ব!
অ, তোমালোকৰ তলৰ শ্ৰেণীৰ লোচেনীখিনিয়ে তোমাক সুধি থাকিব!
কাৰণ, কাইলৈ কমিউনিটি সিহঁতৰ যোনটো চাবজেক্ট কাইলে হেতৰ যোনটো চাবজেক্ট সেইটো চাবজেক্টত মই বহুত জানো! অ', আ আজিও বাৰু হা আজি সিহঁতিবা মোক যোনা শুধিছে। কাইলে মই চব জনা কুৱেশ্বনে সুধিছি!
উম,
আৰু, তুমি এতিয়া চোৱা! হা যোনখিনি জানোয়ে আৰু নাজানো বুলি হলেওঁটো নিজৰে অলপ মান সন্মানদাল লাগে! হয় নে কোৱা? মই পাছ কৰি গলোঁ! কিন্তু একো নাজানো! তেনেকুৱা নেহে হয় নে কোৱা? সেইকাৰণেটো কব
উম!
এনেও মই লিখিব পৰা নাই যেতিয়া মই কৈয়ে দিছোঁ আৰু সিহঁতকে।
উম!
সিহঁতিয়ে ভালকে পাছ কৰক আৰু।
ঞ!
সিহঁতৰ কুৱেশ্বন সহজ আহিছে!
অ! তাৰমানে মেইনকে তুমিতো কৈছিলা! তুমি কাৰো পৰা চাইয়ো নিলিখা নুশুধা তথাপিও মানে বেয়া হ'ল কেনেকে?
কোৱা নাই জানো সেতি এনিটাইম যেতিয়া সুধি থাকিব! তেতিয়া তুমি ভাবিবলে কৰপা পাবা তুমি কোৱাচোন?
অ অ অ হৈছে আৰু। উ
আৰু এক নম্বৰ কুৱেশ্চন খিনি।
উম।
অলপ ডিচকাচ কৰা হয়য়ে লাষ্টৰ কিটা।
অ।
গোটেই খিনি মিলিয়ে মানে চবে অলপ ইফালৰ পৰা সিফালে তেনেকে মিলি মেলি। আজি সিহঁতও চব এক নম্বৰ কুৱেশন খিনি মানে চবেই চব পৰা তেনেকা লিখা হয়য়ে।
উম।
তামানে ইজনীয়ে ইটো দিয়ে সিজনীয়ে সিটো দিয়ে তেনেকুৱা কৰি। সেইকিটাকেইটো পাৰিলেহেঁতেন ন।
উম উম।
আৰু মই তইমানে মোক এক নম্বৰ কুৱেশ্যন খিনি দিয়ে।
হোম।
আৰু মই চাইহেলও যোনখিনি লং কুৱেশ্যন থাকে মোৰ সেইখিনি অলপ মনত থাকে ন। মেইন মেইন পইন্ট খিনি তাইৰ হেনু মনত নাথাকে হা মই তাইক সেইকেইটা কৈ দিও।
হোম।
পাতচোন দুইজনীয়ে মিলাই মেলি। তেনেকে অলপ হ'লেওতো হেৰি কৰা হয় ন তাইও তেতিয়া মাৰ্কচ পাই গল। মইও মাৰ্কচ পাই যাওঁ।
নবাব এনেকুৱা কৰিবা কাইলৈ যদি সুধিবলৈ আহে।
প্ৰথম তুমি কৈ দিবা তোমালোকে যোনখিনি জানা সেইখিনি কৰি লোৱাচোন তাপা মোক সুধিবা মই কম ম মোৰ দীঘল খিনি লিখি লওঁ বুলি কৈ লিখি ল'বা।
উম। সেইটোৱে কৰিব লাগিব।
উম।
তেতিয়া মানে সিহঁতেও বেয়া নাপায় তোমাৰও
উম হয় বাৰু আজি ইহঁতে এতিয়া কাইলে ইহঁতে ফুৰিব যাব নহয়। শ্বিলংলে ওলাই আছে। অ কেজনি পাখি, সোনমিলি, নিৰ্মালি।
অ আকৌ যে ওলাইছে শ্বিলঙলে, হোম। তাই হেনু বোলে নাযায়। কিয়? অঁ।
চাবাহা যেতিয়া যে মই যে কৈ যে আছিলো মোক ঘৰৰ পৰা নিদিব বুলি।
উম তেতিয়াপা,
চুলি কাটিবি?
অ, তেতিয়া যে চন মোক কৈছিলে আৰু যে তহতৰ ঘৰৰ মানুহে তেনেকুৱা আমাৰ আকৌ একোটে হাক নিদিয়ে। কৈ আছিলে এতিয়া দেখোন নিজকে নিদিলা
হ
শুনিছা,
অ',
কিমানটো কৰিলি?
হেল্ল', অ, আৰু বাকী ভাতটো খোৱা হ'ল।
উম, হল।
আজি ওলাই নোযোৱা কলৈ?
নাই,
আজি যে কৈছিলা তুমি ইফালে গুৱাহাটী ফালে আহিম বুলি কি হ'ল।
অ, হয়টো সন্ধিয়া বিলালেহে।
অ, আহিবা।
কাল
অ', ভণ্টিয়ে কালি কৈ আছে হেৰিয়লে যায়ে বোলে। নাৰায়ণপুৰ মোক কলে জলদি আহা নাৰায়ণপুৰ। যাব লাগিব।
এ